অ
অহ শুনা পাই আছোঁ।
অ আজি হেৰি কৰোঁ যিমান যে এইবাৰ পাৰি তেইবাৰ ফোন কৰিবা কবাৰ কথা পাতি থাকোঁ আৰু
অ সেইবাৰ কথা পাতি থাকো টেনচন নাই দে ৰাতিহে ৰাতিপুৱা হোৱা নাই না।
তাকে আৰু ডিউটি চিউটিও নাইতে আছে।
দি উঠিছে নাইট আছে কালি টেনচন নাই ৰাতিপুৱা। দেৰিকে উঠিলেও আৰু এনেওতো দেৰিকে উঠো। কি বাহ মোৰ আৰু এনেকা হৈ যায়
ই, দেৰি দেৰিকে উঠাতটো মানে ভাল নহয়।
এইটো হয়, এই মানুহে আঠ ঘন্টাই শোবা লাগে তাৰে ওপৰত বেছি শোবাই নালাগে।
অ' মানুহৰ-মানুহৰ এটা নিয়ম হ'ল, এ আমাক স্কুলত পঢ়ি থাকোঁতে মাষ্টৰ এটাই কৈ। মানুহ, বাৰত দচটা বজাৰ আগত বাৰটা বজাৰ আগত ঘোমাবা লাগে। ৰাতিপুৱা সাতটা বাজাত উত ভা লাগেই।
আগৰ দিনৰ মানুহ সেইকাৰণেতো ন আগ আগত দিনৰ মানুহ গ'লে যে নটা বজাতে ভাত খাইছিল। নটা বজাত ভাত খাই দহটাত টোপোনিয়েই মাৰিছিল। টোপনি মাৰি, সেই কেনোই আগতে তে ৰাতিপুৱা যেতিয়া মুৰ্গীয়ে আতা পাৰেই তেতিয়াই শাৰি পায়, পাঁচ
পচতা চইটা এতিয়া সেইকাৰণে মানে কি সেনেকে, সেনো এনেকুৱাকে মানে টাইম টেবুলটো ফ'ল' কৰিলে, মানে সেয় আৰু ছ নিজৰ হেল্থৰ কাৰণে ভাল সেইটো।
অ' সেইটোয়েইটো নিজৰ-নিজৰ হেৰিৰ কাৰণে ভাল আৰু। ৰাতি পুৱা উঠলি বিন্দাছ, পোৰা একদম ফ্ৰেছ হাৱা আগৰ দিনততো মানুহৰ ঘৰত টো আগতে, চ চতাল আছিল না।
উম, সূৰ্য্য ৰাতিপুৱাৰ সূৰ্য্য পোহৰটো পৰবা লাগেই।
পুৰা একদম মানুহৰ আগত ইনেই আছো। চেণ্ডেল নাছিল, চেণ্ডেল থাক মানুহে কি কৰিছিল চেন্দেল নিপিন্ধে ৰাতিপুৱা, যোন যোনটো এতিয়া নিয়ৰ পৰে যে, ৰাতিপুৱা সেই নিয়ৰ টো ভৰি দি খচিবা লাগে বুণত। তেতিয়া বোলে আৰু ভাল।
আৰু-আৰু ৰাতিপুৱাৰ সূৰ্য্য পৰহটো সেইটো মানে গাত লগাব লাগে।
সেইটো গাত লগাব লাগে আৰু সেইটো সেইটো-সেইটো চাবিচোন, তই গাত ত সূৰ্য্য পৰহত চাবচি বহিও আছে ৰাতিপুৱা একো নহয় তোৰ ভালে লাগি থাকিব একদম মিহি-মিহি।
আঁ গম পাইছো মই আগতে মই দেৰিকে উঠিছিলো না এই মানে এইটো নতুন কামটোত সোমোৱাৰ পৰা। ৰাতিপুৱাই যলদি। কিয়নো নহয় ভাল লাগে ৰাতিপুৱা উঠি কিবা ভাল লাগে
ৰাতিপুৱা এই ৰাতিপুৱা বিচনাৰ পৰা উঠাতোৱে যি কষ্ট
উঠাটো কষ্ট উঠাৰ পিছত কিন্তু বঢ়িয়া আৰু উম সেইটোৱেতো তাৰপিছত যোনদিনা মই দেৰিকে উঠো গা ছা কেম্বা লাগি যায় এ মানে সেই আৰু এই দুহাত অঁ ভাগৰুৱা টাইপৰ লাগিব পাৰে সেনেকোৱা লাগে বহুত দিন মই চাম গৈছো অঁ
সনেকা টাইপ হয় মইতো যিমান দিন মই ঘৰত চ মোৰ এতিয়া আজি নাইট ডিউটি আছে মই এতিয়া চাব কালি ৰাতিপুৱা এতিয়ানে যদি মই এটা বজাত টোপনি মাৰু হায়ষ্ট টু হায়ষ্ট ন তাৰে ওপৰত আৰু মই টোপনি নাহে নিজে হাৰি পাই যাম
অঁ মই কালি বাৰটা বজাত উঠিছো
এয়া ইমান দেৰিকে উঠে তই মানুহ হয় বাৰটা বজাত উঠি ৰাতি ৰাতিপুৱাই চাহে খাব না দুপৰীয়াৰ ভাতে খাব
সেইটো হয় সাতটা বজাত একবাৰ সাৰ পালো তাৰে পিছত সাতটা চাৰে ছয়টা মানত সাৰ পালো তাৰ পিছত আকৌ নটা বজাত চাৰ পালো আকৌ অলপমান এনে ঘোমাতে বাৰটাই বাজিল
মৰমতেদি তই যেতিয়া ৰাতিপুৱা সাতটা বজাত সাৰি পাইছিলি
উম
সেয়া শাৰী পাই উঠি পেলাই বিন্দাচ দাঁত চাত মাজি চাহ তাহ খাই একবাৰ বাহিৰৰ পৰা এনে খোজকাঢ়ি আহি আৰু টোপনি মাৰিবা লাগিছিল তেতিয়া তোৰ অলপ ভালে থাকলা হয়
গম পাইছো অঁ মই আৰু ভাবিলো উঠি কি কৰিম ইমান দিন উঠিলো ৰাতিপুৱা তাৰে পিছতো অভ্যাস হোৱাই নাই এতিয়ালৈকে মোটামুটি ছয় মাহ মান হ'ল
এ এইটো মনৰ ভাৱ সেইটো মেইন মনটোৱে
মানুহে কই অঁ মানুহে কোৱা মতে যিকোনো এটা বস্তুৰ হেভি থ হবাক লাগে একৈশ দিন লাগে আৰু যিকোনো এটা বস্তু বাদ দিবাক লাগে একৈশ দিন লাগে কিন্তু ছয় মাহ হল আজিলৈকে হেভি থ হয়
মোৰো হেভি থ হোৱা নাই আজি দুই বছৰ হ'ল। হয় মইতো ততকেও সোনকালে উঠো পাঁচ টা বজাতে উঠো মই। উঠি পেলে কিন্তু যোনটো মাইণ্ডত ফ্ৰেচ নেছ লাগে এটা। সেইটো নাই সেইটো আৰু আৰু মই বঢ়িয়া লাগি থাকে মাইণ্ডতটো একদম দিনটোও কিন্তু আৰামত যায় আৰু। আ যোন দিনা চাপছ দেৰিকে উঠলো নটা মান বজাত এইদিনা জানো এক তেৰিয়া হয় টোপুনি মাৰি আছিলো গাঁতো বিষ। কিবা ভাল নালগে মাথটো ঘূৰা-ঘৰুৱা টাইপ লাগে চাহ-তাহ খাই আৰু অলপ টাইম বাগাত দিওঁ।
বেগ লবতি তেতিয়া তেত এতিয়া কি কৰি আছিলি, মোবাইল অচা কৰিছিলো নে?
অ মোবাইলৰ-মোবাইলৰ। এই কাৰ কাৰ্ব ডিছপ্লেৰ কথা কৈ আছিলে।
কাৰ্ভ দিছ অই, এই যোনটো মতৰৱলা এ চেভেন্তি প্ৰ টো ওলাইছে, সেইটো কাৰ্ব হয় আৰু গৰিলা গ্লাছৰ কিবা ভাগ আছে কিবা এঘাৰ নে কিবা আছিল গৰিলা গ্লাছৰ ইলেভেন প্লাছ নে কিবা সেনেকুৱাকে আছিল। নামটো
বহুত-বহুত ওলাইছে এ গৰেলা গিলাচ এতিয়া বহুত ওলাইছে।
ছে বাৰু সেইটো মোবাইলৰ।
দাম আছে আৰু কাৰ্ব, অ, কাৰ্ব ডিচপ্লেৰ দাম বেছি।
ডিচপ্লে দাম বেছি। কিন্তু এইকেইটাৰ বেছি নহয়। এই ছিক্সটি, চেভেন্টি এই কেইটাত ত্ৰিশ হাজাৰ ছাব্বিশ হাজাৰ এনেকুৱা হয়।
সেই তাতে ডিচপ্লে খত যদি কাৰ্প লগোৱা আছে। এইটো কম দামী ডিচপ্লে হ'ব, ফুল এইচ ডি নহয় ফ'ৰ কে নহয়।
অহ
যোন কেই দামী দাম কাৰ ডিচপ্লে তাতে আল্ট্ৰা এইচ ডি ফৰ কে এনেকা থাকে।
অহ
এইটো তই কোৱালিটি বহুত ভাল পাবি চাই পেলাই।
কোৱালিটি অহ।
আম পিছ পিলে ল
এলু- এলুমিনিয়াম ডিছপ্লে বুলি কবি যি, কি বুলি কম এ? অ' - অ'। অ' সেইটোৱে ল মানে গোটেই কালাৰ-চালাৰ চেঞ্জ হৈ যায়। মই এদিন, মানে কি হ'ল, মোৰ লগৰ এটা ফটো এখন উঠাই দিছি মোক। তাৰপিছত ফটোখন পালোঁ। বঢ়িয়া লাগছে। সি যেতিয়া মোৰ ফোনত দিলাত মই চালোঁ ফটোখন, কিবা কোৱালিটি কমা-কমা লাগি আছে। তো তাৰ মোবাইলত চালোঁ বেলেগ দেখিলোঁ- বেলেগ। মই সেইদিনা- সি ক'লাক মোক সেইদিনা। তাৰ কাৰ্ব ডিছপ্লেৰ কাৰণে সেনেকুৱা দেখছি। মই সেইদিনাহে গম পালোঁ কাৰ্ব ডিছপ্লেৰ কথা।
উম, সেই তই- সেইটো বস্তু তোৰ মোবাইলত ছাপৰ্ট নকৰে।
ছাপৰ্ত নকৰে কি? ছা- মোৰ তাতে নাছিল। আৰু এলুমিনিয়াম ডিছপ্লে চাপৰ্ট কৰাৰ লগত কথা নাই, নয়। সেই
নহয়, এলুমিনিয়াৰ ডিছপ্লে কালাৰিঙো বহুত দে। তই ছাপ'ছলি এতিয়া কা- কালাৰৰ লগতো ডিফেক্ট আহি- ইফেক্ট আহি যায়। সেইটো ডিছপ্লেটোৰ কালাৰটো বেলেগ দেখা পায়।
এই পাবজি, ফ্ৰী ফায়াৰত দিয়া এটা মোড থাকে ষ্টেণ্ডাৰ্ড এইচ ডি বুলি। সেই সেনেকুৱা টাইপৰ আৰু। এতিয়া যোনটো কম দামী, সেইটো ষ্টেণ্ডাৰ্ডৰত দেখায়। কা- এলুমিনিয়াম ডিছপ্লেটোত এইচ ডিত দে
অ'। কিন্তু সি ফটোখন যদি কৰ'বাত যদি আপলোড কৰে বা ক'বাত লগায়, তেতিয়া হ'লে কিন্তু তো সেই টো বস্তু তোৰ তাটো দেখা হয়। কিন্তু তোৰ মোবাইলত যদি দিয়া ফটোখন, তেতিয়া তই দেখা নাপা। সি ছাপ'ছলি বস্ তই এটা ফেচ বুকত দিছি সেই ফটোখন। তই দি এতিয়া তোৰ মোবাইলটোত দেখা পাবি সেনেকা। ফিৰ ফটোখন বঢ়িয়া লাগছে। ভাল লাগছে। এনে তই যেতিয়া সেই ফ টোখন তই মোবাইলত লবি, সেই তেতিয়া তই ফ ফটোখন গম পা- গম পাব কি, মোৰ তাত ছেভ কৰাই লবি। হেৰি হৈ গৈছে অলপ কালাৰটো কমি গেছি।
সেইটোৱেতো। মোৰ তাতে গ্ৰাফিক্সটো বেলেগকে দেখাব না। মোৰ ষ্টেণ্ডাৰড গ্ৰফিক্সত আছে। সেই তাৰতো এইচ ডি আছে, সেনেকুৱা টাইপত। ইমানটো বস্তু গম পোৱা । আইফোনত এলুমিন ডিছপ্লে নাই নেকি?
আইফোনত এটা এলুমিনতকে ওপৰতটো আছে এ কিবা আলট্ৰা ফৰ কি কিবা এনেুৱা
অ আইফোনত আৰু নাথাকিব নেকি মই সেইটো মোৰ লগতো আছিল ৰেডমি ৰেডমি কিবা আছিল ৰেডমিত যদি থাকে আই আই ফোনত নাথাকিব নেকি আৰু থাকে অৱশ্যে
সেই কেইটাতটো আৰু বছি ভাল ডিছপ্লেটো
আইফোন চছেভেনটিন আইফোন চছেভেনটি দাম কিমান?
হয় নব্বৈ হেজাৰ
নব্বৈ হাজাৰ ন কলা কালাৰো আছে নেকি এটা অ কলাটো নলয় দেখোন মানুহ বেছি অৰেঞ্জ তোলে লৈছো মই
অ অ কলাটো এতিয়া চাবছলি কলাটো এতিয়া চবৰে কমন হৈ গৈছে ভাল নালাগে কলাটো একো চফ নাই কলাটো কলা দাইৰেগ মোবাইলটো এতিয়া তই যদি চাপচলি গ্ৰীণ কালাৰ ললি বা মৰ যদি ব্লু লোৱা অলপ বেলেগ বেলেগ কালাৰ হয় চকুত লাগে কালাৰটো
উমক কিক আ অৰেঞ্জ কালাৰৰটো কিন্তু এইটো ইউনিক কালাৰ উলাইছে অৰেঞ্জ চাগে এটাও নাই ন আগৰ আগৰ মডেল কেইটা সেইটো আগৰ মডেল এটা অৰেঞ্চজ নে
এটাতো অৰেঞ্জ নাই সেইটো ইউনিক কাৰণে চবত চাই দামী সেইটোৱে
আই ফোন চেভেনটি এটা লৈ ল নেকি কিস্তিত
চেভেনটিনত নাইটো অৰেঞ্জ চেভেনটিন প্ৰটোত আছে অৰেঞ্জ টো
তাকে যিয়ে নহক চেভেনটি প্ৰটোৰ দাম কিমান?
এক লাখ চল্লিশ মান হব
এক লাখ চল্লিশ
চল্লিছ
বা বহুত বহুত হৈ যাব মোৰ গাড়ী সেইখনৰ দামে এক লাখ সত্তৰ এ পালাচ চল্লিশ টকীয়া যদি মোবাইলো ই এম আইত লওঁ পলাই এটা লৈ যাব লাগিব কিমান হ'ব ডাউন পেমেণ্ট কিমান দিব লাগিব চাপও চিলিমৰে।
ডাউন পেমেণ্ট তই যদি নক' চি এম আইত লোৱা। তেতিয়াহ'লে। চিকচটি মান দিব লাগিব।
ডাউন পেমেণ্ট। মোবাইলত দেখোন। মোবাইলত দেখোন যিমান মানে ত হেৰি যিমান দামী মোবাইল নহওঁক কিবা ডাউন পেমেন্ট নিদিলেও বোলে নকতিয়া হয় ম
এটা জিৰ' ডাউন পেমেণ্ট। ওলাব কিন্তু তাৰ চিভিল বহুত ভাল হ'ব লাগব। একদম চিভিল একদম হাড্ৰেড বহুত। কিৰব লাগব।
এই সি যি লৈছিল তাৰ চিভিল ভাল নেকি। ভিভ' এক্স টু হাণ্ড্ৰেড প্ৰ জি লৈছিল।
আ হেৰিয়ে অ সি সি হেৰি। পিনেহে লৈছিল।
সি আঠাইছশ দিছিল আঠাইছশ।
কানি আমি।
অ তাৰ ই এম আই কাৰ্ড। দি লৈছিল।
অহ ই এম আই কাৰ্ড দি দি লৈছে হ বাপকৰ হিৰ বাপকৰ। অ সেইকাৰণে সেটৰ আৰু তাৰছ জানাই ধনী মানুহ।
ধনী মানুহ চিভিৰ বা কিমান মান আছে মোৰ চিভিল মোটামুটি মোৰো ঠিকেই আছে মোৰ সাতশ চল্লিশ পঞ্চাশ মান আছে মোৰ চিভিল।
আৰু সেনতৰ বাজাজ লিমিটেড কাৰ্ড আছে না।
অ অ অ। বাজাজ বাজাজ ফাইনেন্স বাজাজ ফাইনেন্স লোনত কিন্তু বাজাজ ফাইনেন্স বঢ়িয়া। বহুত বহুত কম ইণ্টাৰেষ্টৰ লোন দে বাজাজ ফাইনেন্সৰ পৰা বহুত কম ইণ্টাৰেষ্ট দিয়ে অ।
এক বাৰে লৈছে। বস্তুটো লোৱা কাৰণে সি বহুত। এক বছৰৰ হেৰি কৰিছে ই এম আই কৰিছে চাৰি বছৰৰ।
চাৰি বছৰৰ ই এমাই।
অ
দিব লাগে মাহে মাহে।
মাহে মাহে দুই এজন। ধেই দিব লাগিব।
কমেই দেখোন চাৰি বছ চাৰি বছৰত মবাইল। টো বাই চান্স কিবা হৈ গল চাৰি বছৰত কি হব।
এইয়াই আৰু কি কবি চাৰি বছৰ কৰে নেকি অ ভাই। গাড়ী এখনেৰে মানে কেতিয়াবা চাৰি বছৰ। ন কৰে
গাড়ী এখন চাৰি বছৰ সেইটোয়েতো। চাৰি বছৰ। মানে কি ল'বা মানে ল'বা। লব লাগে লৈছি আৰু এ লব লাগে লৈছো যেইদিন চলে চলক আৰু। ত পিছত যি হয় দেখা যাব সেনেকুৱা টাইপৰ আৰু সেনেকে লৈ লাভ নাই মাথা বেয়া। মোৰ গাড়ীৰ এতিয়াৰ লৈকে কেইটা ই এম আই গল ছয়টা গল চাপজ। ছয়টা গলে পাঁচ ছয় গুণ ত্ৰিশ। ত্ৰিশ হাজাৰ ষাঠি হাজাৰ হ'ল যে দিয়া। আৰু এইফালে কিমান থাকিব। চল্লিশ আৰু সত্তৰ।
চল্লিছ আৰু স।
দহ এক লাখ দহ আছে আৰু এক লাখৰ ওপৰত আছে।
অ আছে ত।